হেল্ল।
অ।
টিউচন অ', ইচকু আজি পৰীক্ষা নাই নি?
আৰু পৰীক্ষা নাছিলে। নাই, নাই।
কাইলে আহ
অহ কাইলে আছে।
ছোৱালী ভাগৰ আছে নে নাই?
ভণ্টি হাত গ'ল, ৰিয়াঞ্চি আৰু আমাৰ ভণ্টি।
উম।
উম। ভাত বনাব আৰু। উ, গা ধুঙগে অকমান পিছত।
অ'। এই মাহীয়ে ক কিবা আম লৈ যাব, ধুনীয়া আম। তই লৈ যাবি ৰুমৰ পৰা। কিবা এটা মিলাই পেলা পৰীক্ষা হেৰিলে, হেৰি নাই জানো টিউচন
টউচন নাই।
অচ্ছা, সন্ধিয়া সময়ত এপাক ওলাই আহিবি ৰুমৰ ফালে।
উম, উম।
ফোনটো, ফোনটো কৰি, পাঁচটামান বজাত। ওলাই আহিলোঁ হৈ।
উম, উম।
পঠিয়াব মানে, ইয়াৰ পৰা একদম লোকেল আম, সিহঁতৰ আমবোৰ ভাল নহয়।
অহ।
লৈ যাব, তই লৈ যাবি। গম পালি?
এতিয়া আহিলে নে কি?
যোৱা নাই স্কুল, এ মহা স্কুলৰ পৰা আহি থব।
অ', অ'।
থ'বহি
উম।
থৈ পেলাই লাহেকে লৈ যাবগে।
উম, ভাইটিয়ে কি কৈছে?
সময়ত আহি পেলাই লৈ যাম। মই ইয়ালে আহিলো। মাহি হতৰ ঘ তাপা এতিয়া ঘলে যাওঁ।
ভাইটি গৈছে নেকি?
পাতিছ নাই বেলেগ ল
বেগৰ লগা মানে মইও হেৰিটোৱেই হোৱা নাই ভেৰিফিকেচন
হোৱা নাই
নাই মানে প্ৰথম পাঁচ
আমাটো হৈছে কিন্তু
উম'।
অ', পাঁচটা এতিয়া, মই আকৌ পাঁচটা হোৱাই নাই সেইটো কাৰণে মই হোৱা নাই নি বাৰু, মামি দেখোন পাঁচটা হৈ গ'ল তেতিয়া এতিয়ালৈকে প্ৰচেচিঙত হেৰিটোত মানে শ্ব' কৰায়েই নাই, পইচাটো দেখুৱাইছে কিন্তু ইউ পি আই দি টো বিচৰা নাই
হ'ব সেইটো কৰিব জানে নাই চাগে
নহয় ইউ পি আই দি টো বিচাৰিব হ'ল ন এতিয়া লৱা দেখোন সোমোৱা নাই
উম', এই এদিন চেকিঙৰ কিবা হৈ আছে হ'বপাই।
অ', কেতিয়া হ'ব', হব।
পাইছে নে
হেহটোৰো একে হৈ আছে।
সেহেতেও পোৱা নাই
এ সেহেঁতেও পোৱা নাই প্ৰচেচিং দেখাইছে হে, তাই পোৱা জেঠাই পোৱা পাতি আছে যে
উম', উম।
মামীৰ লগতো কথ আামা না
সময় নাই হয় মই অকল এইকেইটা হৈ লৈ তাপা যদি খোজে খুজিব আও তেতিয়া কি হয় হ'ব।
উম'।
হ'ব তেতিয়াহলে।
হ'ব অ'।
উম', উম'।